হেল্ল
হেল্ল।
খবৰ কেনেকুৱা?
ভাল ভাল। তোমাৰ?
খবৰ খানে কেনেকুৱা?
ভাল ভাল। তোমাৰ? মজা। আজি গৰমটো নাই অকণ শান্তি পাইছোঁ বাৰু ভাল ভাল। তোমাৰ?
মোৰো ভালেই আৰু তোমাৰ
আছো দিয়া এই গৰমটো নাই যে আজি অকণ কম পৰিছে ঠিকে আছোঁ আৰু
নাই মই মানে আজিকালি অলপ বিজি হৈ গৈছো আৰু মানে কাম চাম থাকে ন মানে বহুত কাম মোৰ জীৱনৰ মানে অতি সুন্দৰ কাম হৈ গৈছে তোমাৰ এনে তোমাৰ কাম চাম আছে নে নাই এতিয়া বৰ্তমান
মই ডিগ্ৰী পঢ়ি আছোঁ মই ডিগ্ৰী পঢ়ি আছোঁ ডিগ্ৰী পঢ়ি আছোঁ মই ডিগ্ৰী ডিগ্ৰী ডিগ্ৰী পঢ়ি আছো ডিগ্ৰী
অ ডিগ্ৰী পঢ়ি আছা তুমি
অ তুমি কি কৰি আছা
মই এতিয়া মই ফাৰ্ষ্ট দিয়াৰ
অ ত বহুত সৰু দেখোন
মই সৰুৱে মানে উম তুমি এনেই পঢ়ি আছা যে ডিগ্ৰীটো ডিগ্ৰী কৰাৰ পিছত তুমি কি কৰিম বুলি ভাবিছা
আচ্ছা মই মই বিজনেছ পাৰিলে বিজনেছ কৰিম চাকৰি পালে চাকৰি কৰিম ভগৱানে য'লৈকে নিয়ে তাকেই ল'ম আৰু
অ হয় নেকি এই ভগৱানৰ বৰ কথা নাই নহয় তোমাৰ ভগৱানে জীৱনতটো দিছে তুমি কাৰয়াৰটো বনাব লাগিব আকৌ তোমাৰ নিজৰ জীৱনটো নিজে বনাব লাগিব
ভগৱানে যি লিখি থৈ দিছে সেইয়টো বনিব ন
অ নিজৰ জীৱনটো নিজ মন ম লাগিব
কিবা কিবা খালা নাই মোৰ মাতটো ভাঙি মোৰ মাতটো ভাঙি আছে গোসাঁই
হা
মোৰ মাতটো ভাঙি আছে
চাউো তোমাৰ ভালকে আহিছে নে তোমাৰতো মোৰ মানে ইমান ভালকে অহা নাই
মোৰ মাতটো ভাঙি আছে যে সেইকাৰণে হেল্ল'
অ কৈ যোৱা
উ শুনিছা এতিয়া
হেৰিয়াখ যে তোমাক যে মই কথাটো কৈছিলো
কোনটো কথা
তোৰ পাহৰি গলা নেকি তুমি ই যদি কিয় কথাবিলাক পাহৰি যোৱা
বুঢ়া হৈ হৈছে যে
নাই গাহৰি পুহিম বুলি যে কৈছিলো গাহৰিতটো তুমি পুহিব নে নাই এতিয়া গাহৰি পুহিবলৈ চোৱা ভাল চোৱা ভাল লাগিব নে গাহৰি পুহিব তোমাৰ তাক
আছে আছে আছে আছে
আছে গাহৰিটো পুহিব লাগিব দুটাই পাৰ্টনাৰশ্বিপ কৰিম কিমান টাইম লাগিব পঢ়ি পঢ়িলে
সৰু ডাঙৰ পোৱালি আনিলে ভাল
ডাঙৰটো নহয় সৰুৰ পৰাই ভাল মানে সৰুটো কম দাম লয় যে
কম দাম আনি লা কম দামী আনি লাভ নহাই প্ৰথমতে ইনভেষ্ট বেছিকৈ কৰিব লাগিব
সৰুটো মানে কম দাম লয়
ইন প্ৰথমতে ইনভেষ্ট বেছিকৈ কৰিব লাগিব
অ ইনভেষ্ট ইনভেষ্টটো সৰুৰ পৰা কৰিলে ভাল হ'ব মানে মোৰ মতে
তুমি ইনভেষ্ট কিমান কৰিবা দেকুৱা পাঁচ লাখ
এই পাঁচ লাখ ছয় লাখ ইমান নাই বাজ অ পঞ্চাছ হাজাৰ তুমি পঞ্চাছ হাজাৰ মই পঞ্চাছ হাজাৰ কৰো
হা
ইনভেষ্টটো কৰিম ইনভেষ্ট প্ৰথমে সৰুৰ পৰা ডাঙৰ কৰম বুলি ভাবিছো।
উম, উম
সৰুৰ পৰা ডাঙৰ কৰিলে ভাল হ'ব মানে গম পাইছে নে নাই?
তেতিয়া কষ্ট বেছি হ'ব যে গোঁসাই
সৰু বা ডাঙৰটো কৰিম প্ৰথমতে যে আমি পুহিম তোমালোকৰ পুখুৰী চুখুৰী আছে নে নাই?
তোমাক আমাৰ ঘৰৰ ওচৰত যি লাগে সেয়াই আছে। চব আছে।
চব আছে অ', সেইটো পুহিব লাগিব বাৰু প্ৰথমতে গাত চাত লাগিব কাৰণ গাহ হৰি বহুত গৰম গম পোৱা নাই নাই কথাটো তুমি? গাহৰি বহুত গৰম আকৌ ভাত চাত তেওঁক ভালকে খুৱাব লাগিব আকৌ কচু যে কচু কচুও খুৱাব লাগিব।
সেইটোৱেটো
অ', কচুটো মেইন গাহৰিৰ কাৰণে কচুতো অতি গুৰুত্বপূৰ্ণ আৰু কচু নহ'লে নহ'ব মানে কচু কচুৰ নিচিনা খাদ্য নাই কচুৱেই মেইন মানে ক'ব গ'লে গাহৰিত।
অ'।
কচু মেইন মানে চবেই মেইন আৰু তুমি কি ক'ম আৰু
তুমি এতিয়া কি পঢ়ি মোক কি পঢ়ি আ ফাৰ্ষ্টইয়েৰ পঢ়ি আচা হয়নে?
আৰু আমি যে
নই মই মই যি সুধিছো সেইটো কথা তুমি ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছা হয় নাই? ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছা হয়নে?
অ', ফাৰ্ষ্ট ইয়াৰ মই এবাৰ।
আৰ্টছ নে চাইেঞ্চত?
মই কমাৰ্চ।
কমাৰ্চৰ কোনখন কলেজ?
মই দৰঙত পঢ়ি আছো বৰ্তমান।
দৰং কলেজ।
অ'।
অ', এনে নামটো কবা নেকি তোমাৰ বেয়া নোপোৱা য
মোৰ নামটো মোৰ নামটো কৈ আছে দেখোন তাতে পুতলা বুলি।
তোমাৰ ল'ৰা নে ছোৱালী? তুমাৰ ঘৰ ক'ত?
মোৰ ঘৰ মোৰ ঘৰ এই বিহগুৰি।
মোৰ বিহগু ঘৰ।
বিহুগুৰি তোমাৰ কোন জেগাত?
পিঠাখোৱা ময়দা গাঁও।
অ', পিঠা খোৱা ময়দা গাও, চিন্তাৰতে নে?
নহয় পিতাকৰ পৰা সোমাই গৈ মৰিলা গাঁৱত ঘৰ মোৰ।
অ'।
তোমাৰ ঘৰ কোন বিহগুৰি কাৰ ঘৰ ওচৰত?
মোৰ ঘৰ?
উম।
মানে বিহুগুৰিত মোৰ মামাৰ ঘৰ।
তোমাৰ ঘৰখনৰ কথা সুধছোঁ মই তোমাক।
মোৰ মানে এনেও কয় মানে কেৰেং অলপ মোৰ ঘৰখন মানে মোৰ তেজপুৰতে বাৰু
মই-মই-মই তোমাৰ মই তোমাৰ নামটো নামটো নাজানো। মই সৰু চিনাকি এটা কৰি দিওঁনে? মাতটো ধৰিব পাৰিচো।
অ'।
তুমি দেবাইছৰ লগৰ হয়নে
কাৰ লগত
দেৱাশিষ দেৱাশিষ
অ দেৱশী যে ম চিনে বানহে
সঁচা কথা কোৱা
দেৱাশিষ
বিহগ যাখন ওখ ওখকৈ সেই জাতীয় কি জাতীয় বিদ্যালয় আহিছে হেৰিত পোৱা় হৈ যায় ডি এছ ক্লাছ এছত
ক্লাছ কিমান
এইবাৰ ফাৰ্ষ্ট ইয়োৰ তোমাৰ লগৰ এইবাৰ ছেকেণ্ড ইয়াৰ এইবাৰ ছেকেণ্ড ইয়োৰ
ছেকেণ্ড ইয়াৰ দেবা চিৰিজ মই চিনি নাপাওঁ নহয় দেবা চিৰিজক
গোলাপ মণ্ডল চিনি পোৱা নাই
তাকো চ নাপা মানে মই কলেজখন ভালকে ইমান নাযাও মানে কমেই যাওঁ
ডংগৰ নোযোৱা
মানে যাওঁ মানে কম যাওঁ সপ্তাহত মানে এদিন দুদিন যাওঁ আৰু দৰংল চাৰে বহমই
তুমি ন কলেজত পঢ়া কমাৰ্চৰ অভিষেকক চিনি পোৱা নাই
মই ইমান ভালকে মানে যোৱা নাই আৰু
হা ত' ভাই তুমি বহোৰ বেয়া পছা কথা কৈ যাবি
মই এনেও মিছাছে ক মোৰ ক্লাছ মানে সঁচা ক্লাছটো ক'ব নোৱাৰো
সেইটো ময়ো নকওঁ মই তোমাৰ মাতটো ধৰিব পাৰিছোঁ কিন্তু তুমি সেই এয়া হয়ো কিন্তু কোৱা নাই
কৰিব নোৱাৰ মানে ৰিয়েল মানে কব শাক দি মানে মোক কব শাক দিছে লগৰ এটাইকৈ
কিয় খাই পেলাম নেকি তোমাক মই
এড্ৰেছ এড্ৰে ক'ব শাক দিছে
তোমাৰ এনেই সঁচা কথা ক বিহগী ঘৰ নহয় হয়নোই
ম মোক ক্লা মই ক্লাছ ক্লাছ এইটত মই বৰ্তমান
ক্লাছ এইটত
অঁ
মোৰ তিনিটা পোৱালি বাপে গৈছে
মোৰ গভৰ্মেণ্ট বছত পঢ়ো বাৰু বৰ্তমান
আৰু কিবা উম এনেডাল সেইডালো মিছা
ক্লাছ এইটত মই তুমি ক'ত পঢ়া
মই তোমাক যেতিয়া লগ পাম ন যুনীয়া মুখামুখি হ'ম তেতিয়া কিন্তু ক'ম কিন্তু তুমি এইটো হয় নাই ন ক'ব পাতি দা হ'বণনে
তোমাৰ ঘৰ আচল ঘৰ ক'ত কোৱাচোন
মই আচল ঘ মই তোমাৰ নিজৰ মোৰ আচল ঘৰে কৈছোঁ মই ভয় নকওঁ যে মোৰ পিঠা খোৱ থাকওঁ
পিঠা ক মোৰ আচলখন তেজপুৰত ডেকা গাঁও
আৰু কিবা
অঁ ডেকা গাঁওঁতে অা মোৰ
মোৰ মোৰ ডেকা গাওঁতে
তুমিও মানে ফকৰে
ইয়াত আমি ধেমালি আৰু এইবিলাক হয় ন লোৱা মানুহ লোৱা মানুহ ধেমালি আৰু লোৱা মানুহ ধেমালি হয়নে
অ তোমাৰ নাই তোমাৰ আচল নামটো কি
মোৰ আচল নাম দি দিয়া আছে মোৰ বায়'ত
কি
মোৰ বায়' যে বায়' হোৱাটচ্আপৰ বায়'ত
বায়' তোমাৰ নাম মই তোমাৰ মানে মাতটো শুনা টাইপ পাইছো আ
শুনা টাইপ পাইছা ময়ো তোমাৰ মাতটো শুনিছোঁ ক'ৰবাত ময়ো তোমাৰ নামটো ক'ৰবাত শুনিছোঁ হ'ব লগ পাম কেতিয়াবা নে কি কয় কেতিয়াবা নহয় লগ পাব লাগিব সোনকালে তোমাক চাব মন গৈছে বে অ' নিখিল
নিখিলক নিখিলক চিনি পোৱা নে নাই
ক'ত নিখিল সেইটো কোৱা ঘৰ ক'ত সেইটো কোৱা
এটা বৰুৱা চুবুৰিত নিখিলৰ ঘৰ
নিখিল কি বৰা নে দাস
নিখিল কেওঁট
ম নাপাওঁ তেতিয়াহ'লে
চিনি নোপোৱা অ এনেই তোমাৰ এতিয়া ক্লাছ চ্লাছ সুধিলোয়ে এই গাহৰি বিজনেচ কৰিম আৰু
উ গাহৰি বিজনেছটো কৰিব লাগিব বুইছ নাই ইম্পৰ্টেণ্ট এইটো
এই গাহৰি বিজনেছ টো নকৰিলে নহব বৰ প্ৰফিট আজ আজিকালি মুৰ্গীটো বৰ প্ৰফিট নহয় ঘৰত মই মুৰ্গী দুটামান পঢ়ি আছো বৰ্তমান
মুৰ্গীৰ কাম নাই
তুমি মুৰ্গী চুৰ্গী পঢা নে নাই
মোৰ বালি বিজনেছ ট্ৰাকৰ বিজনেচ ট্ৰাক
অ বাল এৰা এইটো শুনা না তোমাৰ যে কুকুৰে ভূক ভূক মাৰি আছে কোন কুকুৰে ভূক ভূক মাৰি আছে
আমাৰ ঘৰৰ কুকৰটোৱে
অ বৰ মানে হুলস্থুল আৰু মোৰ মোৰ চাউন্ড ভালকে নহা হৈছে নহয় চাউন্ডটো মানে ভালকে নাহে মোৰ অ স্পীকাৰ দিব কেনেকে পাৰে জানা নেকি
হেই নাজানো
হা
নাজানো নাজানো
নাজানা
হেডফোন হেডফোন লগাই ল'বা হেডফোন
কি কৈছা
হেডফোন লগাই ল'বা হেডফোন
হেডফোন এতিয়া নলওঁ আৰু এনে তোমাৰ গাহৰি বিজনেচো কৰিব লাগিব প্ৰথমতে চুৱা ভাত চুৱা ভাত আনিব কৰ পৰা আনিম আমি চুৱা ভি ভাত ভাত খালো বাৰু বৰ্তমান খাই আহিছো এই মাত্ৰ
কিহেৰে খালা
এই মই
হু
ভাত
হম
মই বৰ্তমানতো হাতেৰে খাওঁ ভাতটো তুমি কিহেৰে খোৱা
মই চামোচে সো সো সোনৰ আমাৰ ঘৰত সোণৰ চামুচ আছে যে সোণৰ চামুচে খাওঁ
হয়।
এই ভালেই আৰু এই। মই এনে কৈছো ভাজি ভাত দালি আৰু এই এইটো কি আচাৰ বুলি কয় ৰখা এই গাজ টেঙা যে।
অ'।
গাজ টেঙাৰ ভাত খালো।
ঘৰত কোন কোন আছে?
মোৰ ঘৰ? ডেকা গাঁও বুলি ক'লোয়ে দেখোন।
ঘৰত কোন কোন আছে ঘৰত?
ঘৰত মই আছো।
মা দেউতাহঁত?
বৰ্তমান ময়ে আছো ঘৰত।
এনে মা দেতা নাই?
কোনো নাই অনাথ।
অ', ভাই তোমাক যে কি কম মই। বেয়া হাঁহি উঠিছে বে তোমাৰ মুখখন চাব মন গৈছে।
তেনে তেনে খাই আছো আৰু কাম চাম কৰি কিছ মই কোৱা নাই গাহৰি বিচনেজ কৰো ব্ৰইলাৰ চইলাৰ কৰো। মানে যেনে তেনে খাই আছো আৰু।
অ', তেতিয়া হ'লে ঠিকে আছে।
এনে তুমি বৰ্তমানে কি কাম কৰি আছা?
মই কোৱা নাই জানো গাভৰু নদীখন দেখি চানে নাই? গাভৰু নদীখন দেখিচানে নাই এই-এইবাৰ গাভৰু নদী গাভৰু।
অ', গাভৰি নদী গাভৰি নদীত যোৱা বাৰ বহুত ডাঙৰ কেচ এটা হ'ল নহয়।
তুমি কেচ কেছটো বাদ দিয়া তুমি মক তুমি যি সুধিছিলা সেইটো উত্তৰটো শুনিলোঁ আগতে।
অ'।
গাভৰ নদীত যোনবিলাক ট্ৰাকবিলাক চৰি থাকে তিনিখন তাৰে চাৰিখনে চাৰিখন ট্ৰাক মোৰ।
অ', অ'। মই গাভৰু নদীখন চিনি পাওঁ বাৰু কাৰণ বিহগুৰী ফালে বিহগুৰীত মোৰ মামাৰ ঘৰ।
মামা ঘৰ?
অ'।
কোনটো কোন মামা?
এই বুবু বুলি কয় যে। বুবু বা মিস্ত্রী মিস্ত্রী যে।
আচল নামতো কোৱা।
হা?
আচল নামটো কোৱা, বুবু মিস্ত্রি
আচল নামটো মই বুবু বুলিয়ে জানো আচল নামটো মই নাজানো।
আমাৰ আমাৰ বিহগুৰিত ধে মিস্ত্ৰী আছে।